হয় নমস্কাৰ।
হয়-হয়-হয়।
হয় মই অ' আপোনাৰ পৰা শৰীৰৰ বিষয়ে জানিব বিচাৰিছিলোঁ, আপুনি ফ্ৰী আছে নে?
হয় নিশ্চয়-নিশ্চয় মই ফ্ৰী আছোঁ বাৰু আপুনি এটা গুৰুত্বপূৰ্ণ টপিক লৈ মোৰ ওচৰত আহিছে শৰীৰৰ ওপৰত মই তাৰ ওপৰত অ' শৰীৰৰ ওপৰত আলোচনা বুলি ক'লে শৰীৰ মানে স্বাস্থ্য। দেশ আৰু তো যদি আমি আলোচনা কৰোঁ মানুহ। বুলিয়ে কলোঁ, অ' মানুহৰ শৰীৰ বুলি কৈ আপোনাৰ শৰীৰটোত অ' দুশ ছয়ডাল হাৰ থাকে তাৰ ওপৰত আমাৰ মাংস থাকে। কুঁহি গাঁঠি থাকে আৰু সমু ওপৰত আমাৰ মানে চালেৰে কা পৰি থাকে আৰু আমাৰ শৰীটোত পাঁচটা ইন্দ্ৰিয় থাকে। কিন্তু জীৱ-জন্তুৰ বেলেগ হয়, কুকুৰৰ ছয়টা ইন্দ্ৰিয় থাকে বুলি, তেনেকুৱা কয় মই এনে ধৰক শৰীৰৰ ওপৰত ময়ো আপোনাৰ ওপৰত অলপ কিবা জানিব বিচাৰোঁ।
হয় অ' মো মানে মানুহৰ অ' শৰীৰ হৈছে এক মানে জটিল আৰু অৰ্থাৎ অ' মানে জৈৱিক তন্ত্ৰ।
হয়-হয়-হয় নি
আৰু শৰীৰৰ শৰীৰৰ আপোনাৰ, প্ৰতিটো অংশই অ' মানে ইটোৰ সৈতে ইটোৰ সৈতে সেইটো মিলি আমাক মানে জীৱন জীয়াই ৰখাত জীৱন জীয়াই ৰখাত আমাৰ।
নিশ্চয়।
সহায় কৰিম।
হয় নিশ্চয়।
যদি আমি ক'লে যাওঁ মানুহৰ উ শৰীৰত। আহ প্ৰধান যদি আমি অংগসমূহৰ বিষয়ে ক'বলৈ যাওঁ। তেতিয়া আমি ক'ব লাগিব যে আপোনাৰ আ কং। ককাল কংকাল তন্ত্ৰ তাৰপিছতে আছে আপোনাৰ। আ পেশী তন্ত্ৰ তাৰপিছত। আছে আপোনাৰ ৰক্ত সংবহন তন্ত্ৰ। তাৰপিছত আপোনাৰ চশন তন্ত্ৰ যিটো আমাৰ অতি। কৈ জৰুৰী তাৰপিছতে আছে আমাৰ। পাচন তন্ত্ৰ তাৰপিছত আছে। আপোনাৰ স্নায়ুতন্ত্ৰ আৰু তাৰপিছত। আপোনাৰ এৰেচন তন্ত্ৰ। আপুনি কংকাল তন্ত্ৰৰ আপুনি কংকাল তন্ ন্তৰ বিষয়ে কিছু অৱগত নেকি?
আহ ককাংল তন্ত্ৰৰ বিষয়ে মই বিশেষ বৰ বেছি অৱগত নহয় তথাপিও। আপুনি সুধিছে, এতিয়া কৈ দিয়ক কংকাল তন্ত্ৰটো মানে হ'ল আমাৰ যিটো আমাৰ হাড়ৰ যিটো ট্ৰেম বুলি কয়
আমাৰ জকাটো, এ সেইটো হয়তো মোৰ মতে মই এ সেইটো কংকাল তন্ত্ৰ।
হয় হয় হাড়ৰ হয়।
এ মানে হাড়ৰ যিটো কংকাল কওকচোন অ।
হয় আমাৰ দেশৰ যিটো। মানে আকৃতি প্ৰদান কৰিছে। আৰু সেইটোৱে হৈছে আপোনাৰ কংকাল তন্ত সেইটোৱে হৈছে আপোনাৰ কংকাল তন্ত্ৰ।
আৰু সেই কংকাল তন্ত্ৰত এ হয় প্ৰাপ্তবয়স্ক।
হয় আমি প্ৰাপ্তবয়স্ক ধৰি মানুহ। হৰ মানে শৰীৰৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আপুনি আপুনিও নিশ্চয় অৱগত ছাগে যে দুইশ ছয় ডাল ডাল আপোনাৰ হাড় থাকে
আৰু থাকে অ কিন্তু শিশু অৱস্থাত অলপ বেছিকৈ থাকে
হয়' হয়
নিশ্চয়, উম উম
আপোনাৰ আহ ই মানে এই কংকাল কংকাল তন্ত্ৰই যে আপোনাৰ মানে শৰীৰৰ বিভিন্ন বিভিন্ন অংগসমূহক মানে সুৰক্ষা প্ৰদান উ কৰি থাকে আৰু লগতে আপোনাৰ মানে হাড়ৰৰ, অ মজ্জাদ বুলিয়ে ক'ব লাগি ব মজ্জাত মানে ৰক্ত ৰক্ত কণিকা মানে ৰক্ত কণিকা সৃষ্টি মানে সৃষ্টি কৰে আৰু ই মানে, মানে এই কংকাল তন্ত্ৰৰ ভিতৰতে ৰক্ত কণিকাৰ সৃষ্টি হয়
হয় হয় নিশ্চয় নিশ্চয় মই আপোনাৰ পৰা জা দৰকাৰী কথাই কলা হয়
হয়, আপুনি পেশী তন্ত্ৰৰ বিষয়ে কিছু অৱগত নেকি?
হয় হয়, মই পেশী তন্ত্ৰৰ বিষয়ে বাৰু ম‌ই আপোনাক কৈ দিওঁ অ', পেশী তন্ত্ৰ বুলি কলে আমাৰ যিটো মাচুল বুলি কয়, আমাৰ দেহটো এ পেশীৰে আৱৰা, তাত এ সকলো অংগতে মানে পে খী থাকে ধৰক আমি বাইচেপ বুলি কওঁ, ট্ৰাইচেপ চলজাৰ অৰ্থাৎ মই অলপমান শব্দবোৰ ইংলিছত কবা গ'ল। অসমীয়াত। মোৰ বাবে অলপ টান হয়, এ চলযাৰতো বাৰু কান্ধ, হাতত পেশী থাকে ভৰিত থাকে, পেটত থাকে, বোকত থাকে তেনেকুৱা বহুত পেশী থাকে আৰু সেই পেশীবোৰ মে আমাৰ যিটো খাদ্য খাদ্যৰ তৎপ্ৰনিযুক্ত। খাদ্য খালে আমাৰ পেশীবোৰ এ গ্ৰ‌উথ হোৱাত সহায় কৰে ডাঙৰ হোৱাত সহায় হয় আৰু সেই প্ৰটিনটোত এটা এমিন এচিড থাকে। এমিন এচিডৰ ফলত আমাৰ পেশীবোৰ এ বৰ বৃদ্ধি হোৱাত সহায় কৰে আৰু পেশিয়ে আমাৰ দেহটোক মজবুত কৰি ৰখাত সহায় কৰে।
হয় পেশী এহে, পেশী তন্ত্ৰৰ বিষয়ে হয় পেশী তন্ত্ৰৰ বিষয়ে যদি আমি উম ক'বলৈ, পেশী তন্ত্ৰৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ আমাক লৰচৰ কৰাত যে প্ৰধান ভাৱে সহায় কৰা আ তন্ত্ৰবিধৰ নামেই হৈছে পেশী তন্ত্ৰ আৰু আপোনাৰ আহ পেশী ত পেশী তন্ত্ৰ আপোনাৰ মূলতে তিনি প্ৰকাৰৰ বুলি আমি জনাজাত যে ঐচ্ছিক পেশী, অনৈচ্ছিক পেশী আৰু আপোনাৰ শীত পেশী, শীত পেশী।
শিত পে
ইয়াৰ যদি আমি ইয়াৰ যদি হয় আৰু আ আমাৰ আ ইয়াৰ যদি আপুনি আ মানে প্ৰধান কাম বুলি কবলৈ যায় তেতিয়া আপুনি কব লাগি ক আমি খুজৰাই হওক বা আপোনাৰ দৌৰাই হওক বা আমি অন্যান্য শাৰীৰিক মানে যিবোৰ আমি কাৰ্য মানে কাম বা কাৰ্য কৰি থাকো বা আমাৰ তেজৰ যিটো চলাচল হয় সেই প্ৰক্ৰিয়াত মানে এই আপোনাৰ পেশী তন্ত্ৰই বিশেষভাৱে ভূমিকা অ মানে আপোনাৰ আহ
হয়।
লয়, আপুনি শ্বসনতন্ত্ৰৰ বিষয়ে কি ছু অৱগত নেকি? শ্বসনতন্ত্ৰৰ যিটো আমাৰ শ্বাস- প্ৰশ্বাস তাৰ বিষয়ে কিছু অৱগত নেকি আপুনি?
আঁ শ্বসনতন্ত্ৰৰ বিষয়ে মই তোমাক যিখিনি জানো মই কৈ দিওঁ আহ শ্বসনতন্ত্ৰ ৰ আমাৰ হাওফাওৰ লগত জড়িত হৈ থাকে। আমি নাকেৰে উশাহ নিকাহ লওঁ। তাৰপিছত আমাৰ হৃদযন্ত্ৰ তাৰ বাবে চলি থাকে আৰু আমাৰ শ্বসন তন্ত্ৰটো আমাৰ জন্মৰ পৰা মৃত্যুলৈকে মানস্বয়ক্ৰিয়ভাৱে চলিয়ে থাকে সেইটো কোনোদিনে বন্ধ নহয়। শ্বসনতন্ত্ৰটো বন্ধ হোৱা মানে আমাৰ মৃত্যু হোৱা একে
সেই
সেইবাবে শ্বসনতন্ত্ৰটোয়ে একমাত্ৰ এনেকুৱা এটা বস যিটো আমাৰ জন্মৰ পৰা মৃত্যু লৈকে অন্যৰকম চলিয়ে থাকে।
হয়, আমি যদি শ্বসনতন্ত্ৰৰ প্ৰধান কাম বুলি ক'বলৈ যাওঁ আমি নিশ্চয় ক'ব লাগিব যে যে উশাহত, আমি অক্সিজেন আহ বাহুৰ পৰা অক্সিজেন গ্ৰহণ কৰো আৰু লগতে। আমি নিশাত যে আমি কাৰ্বন ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড আমি, গেছ কাৰ্বন ডাই অক্সাইড গেছ আমি বাহিৰ কৰি। দিওঁ, আমি উম আপুনি পাচন তন্ত্ৰৰ বিষয়ে কিছু অৱগত নেকি পাচন তন্ত্ৰ।
হয় হয় হয় হয় পাচনতন্ত্ৰৰ বিষয়ে বাৰু মই কৈ দিওঁ। পাচন তন্ত্ৰতটো হ'ল আমাৰ খাদ্যয় বস্তুখিনি যিখিনি এ যেনেকে হজম কৰে। সেইটো আমি পাচনতন্ত্ৰ বুলি কওঁ আমাৰ যিখিনি লাগতিয়াল বস্তু। সেইখিনিয়ে শৰৰে লয় আৰু অলাগতিয়াল বস্তু, খিনি আমাৰ বিষ্ঠা ৰূপত এ ওলাই যায়। আৰু আমাৰ অলাগতীয়াল বস্তুবোৰ খামৰ দ্বাৰাই হওক বিসাৰুতে হে, হয় নিশ্চয়।
হয় ইয়াৰ প্ৰধান অংগ যদি আমি ক'বলৈ যাওঁ প্ৰধান অংগ যদি ক'বলৈ যাওঁ।
হয়।
আপোনাৰ মুখ আপোনাৰ খাদ্য খা খাদ্যনলী পাকস্থলী, কুদান্ত বৃহদান্ত আৰু আপুনি যক যকৃত। বুলি উম আমি ক'ব লাগিব। হয় উম আপুনি শৰীৰ মানে সুস্থ ৰখাত উপায় কিছু আহ মু জনাই দিব নেকি মানে, শৰীৰটো সুস্থ মানে কেনেকৈ ৰাখিব পাৰি হয়।
হয় হয় বাৰু মই জনাই দিম শৰীৰ সুস্থ ৰাখিবলৈ হলে আমি দৈনন্দিন আহ, জীৱনত সদায় ভাল প্ৰটিন জাতীয়ে হওক বা কাৰ্বহাইড্ৰে যুক্ত খাদ্য আমি সদায় খাব লাগে আৰু সদায় শৰীৰত আমি ব্যায়াম, কৰিব লাগে পৰিশ্ৰম, হয় সুষম আহাৰ খাব লাগে আৰু শৰীৰতো যাতে চলাচল হয় তাৰ বাবে আমি ব্যায়াম যোগাসন এইবোৰ কৰিব পাৰো। আৰু তাৰপিছত আমি এ মানসিকভাৱে শান্তি ৰাখিবলৈ কিছুমান ঠাই ভ্ৰমণ কৰিব পাৰো বা আমি আত্মীয় স্বজনৰ লগত লগ বন্ধুৰ লগত ফুৰা চকা কৰিব পাৰো যাতে আমাৰ শাৰীৰিক আৰু মানুহিক দুয়োটাই উৎকৰ্ষ সাধন হয়।
হয় আপুনি হয় আহ আপুনি ক'লেই বাৰু তথাপিও আপোনাৰ মই কৈ দিছোঁ বাৰু যে আপোনাৰ শৰীৰ সুস্থ ৰখাৰ কিছু বিষয়ে আপুনি কলেই যে সুষম আহাৰ গ্ৰহণ কৰিব লাগিব। আহ পানী পানী খাব লাগ মানে পানী খাব লাগিব পানী যথ প্ৰচুৰ পৰিমাণে পানী আহ খোৱাটো দৰকাৰ আৰু লগতে ঠিক তেনেকৈ আপোনাৰ টোপনিও মৰাটো দৰকাৰ আৰু লগতে তাৰ মানে আপুনি কলে যে শাৰীৰিক শাৰীৰিক ব্যায়ামৰ কথাটো কৈছে আপুনি যে শাৰীৰিক ব্যায়াম কৰাৰো আমাৰ, আহ মানে দৰকাৰ অতিকৈ জৰুৰী আপোনাৰ আ ম যদি আমি শৰীৰৰ মানে পচন তন্ত্ৰৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়া
হয়।
আমি ৰেচন তন্ত্ৰৰ আপুনি ৰেচন তন্ত্ৰৰ বিষয়ে কিছু অৱগত নেকি ৰেচন তন্ত্ৰ।
অ ৰেচনতন্ত্ৰৰ বিষয়ে মই বেছি অৱগত ন মই আপোনাৰ পৰা জানিব বিচাৰো।
হয় হয় ৰেচন তন্ত্ৰৰ বিষয়ে যদি হয় ৰেচন তন্ত্ৰৰ যদি বিষয়ে আমি ক'বলৈ যাওঁ ইয়াৰ প্ৰধান অংগ টোয়ে হৈছে আমাৰ এ বিক্ক বা আমি কিডনী বুলি আমি জানো আৰু
হয় হয় হয় নিশ্চয়।
হয় আৰু লগতে আপোনাৰ মূত্ৰনলী আৰু আপোনাৰ ছাল এই তিনিওবিধকে আমি ৰেচন তন্ত্ৰৰ ভাগত মানে আহ ধৰিব পাৰো, ইয়াৰ যদি আমি আহ মানে প্ৰধান যদি আমি ইয়াৰ কাম ক'বলৈ যাওঁ তেতিয়া আমি ক'ব লাগিব যে আমাৰ তেজ তেজ আমাৰ মানে পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে আৰু লগতে আমাৰ আ যিটো আমাৰ প্ৰস্তান আৰু তথা আমাৰ যিটো মানে ঘাম ওলাই দেহৰ পৰা সেই ঘামৰ পৰা আমাৰ আহ মানে অতিৰি ক্ত যিটো পানী সেইটো আমাৰ বাহিৰ হয় আৰু লগতে আপোনাৰ যি টো শৰীৰৰ মানে মানে শৰীৰত যিটো অলাগতিয়াল পদাৰ্থ মানে আহ আপোনাৰ উম মানে জমা হৈ থাকে সেইটো মানে উলিয়াই দিয়াত এই ৰেচন ন্ত্ৰ হয় এই ৰেচন তইন তন্ত্ৰ আপোনাৰ সহায় কৰে। অ হয় আপোনাৰ আপোনাৰ পৰা শৰীৰৰ বিষয়ে মানে জানি মোৰ বহু খিনিয়ে ভাল লাগিল, আৰু বহুত নজনা কথা আপোনাৰ পৰা জানিলো। হয় ধন্যবাদ পিছলৈ আপোনাৰ লগত আ মানে এনেকুৱা ধৰণৰ আম কথা মানে নজনা কথা জানিম বুলি ধন ধন্যবাদ থাকি হয় ধন্যবাদ হয় ধন্যবাদ ধন্যবাদ।